আহ।
আহ কোৱা।
কি কৰি আছা?
এই অফিচতে আছো ৰবা কোৱা।
আতছা এতিয়ালৈকে অফিচত ।
অ তোমাৰ এই দছটা লৈ আছে। দছটা মানে তোমাৰ এঘাৰটাই বাজে দিয়া আৰু প্ৰায় ।
আত্ছা
উম
ত' মই ভাবিছো ছুটি হৈ গ'ল চাগে সেইকাৰণে ফোন কৰিলো ।
নাই ৰবা ছুটি হোৱা নাই ৰবা তোমাৰ তোমাৰ টেন থাৰ্টি । নেকি ৰিপৰ্ট বনোৱা হ'ব তোমাৰ এঘাৰটা বজাত চুটি হ'ব।
আচ্ছা আচ্ছা। ত' পিছে চব খবৰ ভালে ন?
খবৰ ভাল।তোমাৰ?
ভালেই মোৰ ।
অ খানা পানী হ'ল।
উম হোৱা নাই এতিয়ালৈকে পিছত কৰিম বুলি ভাবিছো।
অ দহটা বাজিলে বোলো।
অ। অ তোমাক মই হেৰি কব কিবা কোৱাৰ কাৰণে ফোন কৰিছিলো মানে । তুমিতো অলপ চলপ চ চেবৰ হেৰি কম চম পোৱা ন । কেনেকুৱা কাম চাম কৰে মানে কম্পিউটাৰ চেবৰ কাম কৰা যে
অ অ অ
এইবিলাক মই ভাবিছো অলপ চলপ শিকিম বুলি কি কাম থাকে তাত
চেৱত মানে তোমাৰ প্ৰথম সেইটো শিকিবৰ কাৰণে জানিব জানিব লাগিব তোমাৰ চেপটো কি বস্তু
উম
চেপতো তোমাৰ এনেকোৱা বস্তু যোনটো তোমাৰ ধৰি লোৱা এই বিচনেচ লাইনত এইটো বহুত ইউছ ফুল কৰা হয় মানে গোটেই বিলাকৰ বিজনেছ এইটো ইউজ কৰা হয়ে ।
আচ্ছা ।
টো ধৰি লোৱা তোমাৰ । অ কিছুমান এন্ট্ৰি থাকে কিছুমান তোমাৰ এনে একজাম্পলত তোমাক। অ একজাম্পলত কলে চাগে তুমি বুজি পাবা ।
উম।
ত যিকোনো এই ডাঙৰ ডাঙৰ ষ্ট'ৰ বিলাক যি থাকে ৰিলায়েন্স হওক তোমাৰ তাৰপিছত । ফিলিপকাৰ্ড হওক বা তোমাৰ যিকোনো এটা কোম্পানী হওঁক যত তোমাৰ ৰিটেল লগত জড়িত ।
আচ্ছা ।
সেইবিলাকত তোমাৰ চেভটো ইউজ কৰা হয়
মানে চেভত তুমি এনেকুৱা ধৰণৰ মানে ডাটা এন্ট্ৰি টাইপৰ ধৰি লোৱা যেতিয়া তোমাৰ এয়া বস্তুবোৰ তোমাৰ ষ্টৰলৈ আহে ।
অহ
আহিলে তুমি চেভত তুমি জীয়াৰেন ল'ব লাগে জীয়াৰ মানে হ'ল তোমাৰ । যে বস্তুটো আহিছা মানে এপত তোমাৰ জীয়াৰেন লোৱাৰ পিছতহে বস্তুটো শ' কৰিব । ত তেতিয়াহে কাচটেমাৰে বস্তু বস্তুটো অৰ্ডাৰ দিব পাৰিব সেইটোৱে তোমাৰ চেভত লব । পালি ব্যয়াম তোমাৰ আৰু বহুত কাম আছে যেনেকুৱা ধৰি লোৱা কিছুমান বস্তু ত' আমাৰ ষ্টৰত ন আমাৰ ষ্টৰ খনৰ লগত জৰি ত কথাটোৱে কওঁ চব ষ্টৰত একেই হয়
আচ্ছা
কিছুমান বস্তু আমাৰ ষ্টৰত ডেমেজ হৈ গল বা তোমাৰ এক্সপাইৰী হৈ গ'ল সেইবিলাক বস্তু তুমি ডাইৰেক্ট পেলাই দিব নোৱাৰা ডাইৰেক্ট পেলাই দিলে তোমাৰ ষ্টৰত হিট মাৰে হিট মাৰিলে তোমাৰ এইটো চেভ গৈ কেনি তুমি যোনবিলাক ডেমেজ হয় বা এক্সপাইৰী হয় সেইবিলাক তুমি দাম মাৰিব লাগিব প্ৰথম মানে তোমাৰ ষ্টৰৰ পৰা গুচাব লাগিব দাম মৰা পিছত তোমাৰ ষ্ট'ৰৰ পৰা মালটো গুচি যাব সেইটো আমাৰ ষ্টৰৰ লগত জড়িত কথাটো কৈ আছো যোনটো কাম মানে মই কৰো আৰু
অ অ
আৰু এনেকুৱা বহুতো কাম আছে তোমাৰ চেপত ল'ব পাৰা কিছুমান ধৰি লোৱা চেপত তোমাৰ ইয়াতে এ যেনেকুৱা আমাৰ এটা বস্তু থাকো তোমাৰ টপ চেল বুলি হা ত আমি তোমাৰ কৰিব লাগে সদায় দুবাৰ কৰি সেইটোত ধৰি লোৱা আমাৰ ষ্টৰত কিমান বস্তু আছে বা কিমান বস্তু তোমাৰ আউট অফ ইষ্টক হৈছে কিমান বস্তু আমাৰ ষ্টৰত এভেলেবোল আছে সেইবোৰ তুমি চেভত ওলাব লাগিব ওলাই কেনে আমি পঠাব লাগে সেইবিলাক গোটেই তোমাৰ চেভত ওলাব লাগিব যেতিয়া তুমি আপোনাৰ মানে সেইটো ওলাৰ আগতে তুমি একচেলটো অলপ জানিব লাগিব হা চেভ জনা আগতে তুমি একচেল জানিব লাগিব
আচ্ছা
একচেলত তোমাৰ বস্তুখিনি দাতা এন্টিখিনি একচেলত আনি কেনি একচেল বোৰত তুমি চেভ নিব লাগিব দেন চেভত তোমাৰ বহুত বস্তু থাকে কৰি চেবৰ পৰা পাট বাৰ পাট যোনবিলাক বস্তু তোমাৰ ধৰি লোৱা ষ্টকত আছে বা যোনবিলাক ষ্টকত নাই সেইটো তোমাৰ চে পাৰেত হৈ যায়
অ
চেপাৰেত ধৰি লোৱা তোমাৰ থাকা বস্তুবিলাকত তোমাৰ ষ্টক এভেলেবোল বা নথকা বস্তুবিলাক আউট অৱ ষ্টক এভল দি কিনে তুমি আমি ওপৰত পঠাই দিব লাগে মানে য'ৰ পৰা বস্তুবোৰ আহে তাত পঠাই দিব লাগে
আচ্ছা
তেতিয়া সিহঁতে বস্তুটো চাই যে কোন কেইটা বস্তু ষ্টকত এভেইলেবল নাই বা কোন কেইটা বস্তু ষ্টকত আছে বাত তোমাৰ বস্তুটো কোৱানটিতিটো বৰ্তমান ষ্টকত কম আছে এইবিলাক বস্তু পঠাই দিয়ে আৰু পঠাই দিয়া বস্তু টো হ'ল যৰ পৰা মানে পঠাই দিয়ে সেইখনৰ নাম হ'ল তোমাৰ দিচি
অ দিছি
হা তাৰ পৰা বস্তুবিলাক পঠাই দিয়ে সেইটো আমি চেপৰ দ্বাৰাই সিহঁতক জনাও যে এইটো এইটো আমাৰ তাৰ লগত নাই সেইটো বস্তু আমাৰ ষ্টকত জলদি যিমান জল্দি পাৰে পঠাই দিয়ক
অ আচ্ছা মানে সেইটো বহুত ইম্পৰ্টেণ্ট হয় তেনেহলে
ৰিটেইলৰ ক্ষেত্ৰত তোমাৰ চেভটো মাষ্ট বি চেভটো লাগিবই ডিটেইলত
আত্ছা সেইকাৰণে মানে সেইদিনা চবে কৈ আছে যে চেভতো বহুত ইম্পৰ্টেণ্ট হয় এইটোৰ বিষয়ে জানিবলৈ কৈ আছিল মানে ডি এচ ডি এম ছাৰহঁতে
অ চেভটো জানি ল চেভটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু
আচ্ছা আৰু তোমালোকৰ যে মৰ্ণিঙত এফ এন বি কৰে সেইটো কেনেকোৱা মানে কি কৰিব লাগে
এফ এন বি মানে কি তোমাৰ এফ এন বি ফোল মিনিং হল তোমাৰ ফ্ৰোট এণ্ড ভেজিটেবল
অ সেইটো হয় কিন্তু তোমালোকে কিবা কৰা ন এইটোত
তোমাৰ এই চেপতে কৰিব লাগে তোমাৰ জি এন লোৱা বুলি ক জি আৰ এন
আচ্ছা
জী‌ আৰ এন ধৰি লোৱা তোমাৰ এপেনডি ফুড এনড ভেজিটেবল তোমাৰ বেছি দিনলৈ নাথাকে কাৰণ এইবিলাক বস্তু তোমাৰ সোনকালে বেয়া হৈ যায় বেয়া হৈ গলে ধৰি লোৱা এইটো আমাৰ যোনদিনা আহে সেইদিনা আমি জী আৰ এন লও লোৱাৰ পিছত দুদিন পিছত সেইটো আমি মাৰ্ক ডাউন দিয়া ষ্টাৰ্ট কৰো
আচ্ছা মাকডাউন কি আছিল
ষ্টাৰ্ট কৰছত ধা মাৰ্চেণ্ট যত সমাই থাকো আমি
উম
পাঁচ মিনিট
মানে সেইটোতো এক্সপায়াৰ হৈ যায় ন এক্সপায়াৰ হোৱাৰ পিছত কেনেকে বিকা তোমালোকে এইটো
নাই নাই ফ্ৰুট এণ্ড ভেজিটেবল তোমাৰ এক্সপায়াৰ নহয় নহয় তোমাৰতো বেয়াহে হয়
অ নহয় মই বস্তুৰ কথা কৈছো যিকোনো তোমাৰ পেকেট বস্তু চস্তু থাকে সেইবিলো এক্সপায়াৰ হয় ন তুমি কলে মাকডাউন দিয়া ত সেইবিলাক বস্তুতো দিয়া এইবিলাক এক্সপায়াৰ হোৱাৰ পিছত কেনেকে দিয়া তোমালোকে মাকডাউন উ
এক্সপায়াৰ মানে তাৰ এক্সপায়াৰ হলে মাকডাউন দিব নোৱাৰা সেইটো তোমাৰ নিয়াৰ এক্সপায়ৰ থাকিলে মাকডাউন দিব লাগে ধৰি লোৱা বস্তু এটা তোমাৰ যাব মানে এক্সপায়াৰী হব কাৰণে তোমাৰ আৰু পোন্ধৰ দিন আছে অকে মাক ডাউনটো মানে তোমাৰ পোন্ধৰ দিন থকাত ষ্টাৰ্ট হয় ত' ধৰি লোৱা তোমাৰ এটা বস্তু ডেট আছে তোমাৰ পোন্ধৰ দিন পিছত সেইটো এক্সপাইৰী যাব সেইটোম আমাৰ মাকডাউন দিয়া যায় প্ৰথম তোমাৰ টুৱেন্টি ফাইভ মাৰ্চেণ্ট লেছ কৰা যাই । ধৰি লক এশ টকা থাকিলেেইটো তাৰেভেটি ফাইভ টকা দিয়া যায় দেন তোমাৰিফটি পাৰ্চেণ্টেজ । কৰা যায় একদম লাষ্ট তোমাৰ নাইনটি পাৰ্চেট লেচ কৰা যায় ।
অ মানে এনেুৱা ডেটৰ লগত লগত মানে প্ৰাইজটো হেৰি হৈ যায় তোমাৰ । মানে প্ৰাইচটো কমি যায় ।
যিমান ড তমাৰ ওচ চাপি আহিব সিমান তমাৰ পাৰ্চ বাঢ়িৈ থাকিব ।
আচ্ছা তেনেহ'লে তোমাৰ তাতো এই এইবিলাকো চাগে আছে মিল্ক বস্তু চস্তু এইবিলাক আছে কাৰণ মিল্কটো ধৰা এদিনে দুদিনে থাকেটো এইটো কেনেকে দিয়া তোমালোকে তেনে
মিল্কটো তোমাৰ সেইটো ছেম চিষ্টেমে তোমাৰ মিল্কটো ধৰিলোৱাা তুমি য কলা আমাৰ এফ এন বি বুলি মিলটো তোমাৰ জাতিৰ পৰা এফ এন বি গাড়ীৰ লগত আহে এফ এন বি গালত আহিলে সেইটো আমি প্ৰথম জিয়াৰ এন লও জিয়াৰ এন লোৱাৰ পিছত সেইটো তোমাৰ ধৰি লোৱা আজি মিলটো তোমাৰ তিনি দিন থাকে ন এক্সপায়াৰী বা তোমাৰ আমাৰ যৰ পৰা সেইটো হ'ল তোমাৰ ডিচি ডিচি তোমাৰ একদিন গুচি যায় দেন তোমাৰ আহোঁতে তোমাৰ একদিন গুচি যায় আহোতে একদিন গুচি গ'ল লাষ্ট আমাৰ হাতত থাকে তোমাৰ অকল দুদিন
উম
ত' অহাৰ পিছত সেইটো তোমাৰ ধৰি লোৱা ৰাতিপুৱা আহে এফ হলে তোমাৰ ন তাৰ বজাৰ আগত আহি পায় সেইটো তোমাৰ অহাৰ পিছত পিছদিনা ৰাতিপুৱা সেইটো আমি তোমাৰ হেৰি মাৰো কি কয়তো মাকডান মাৰো আৰু সেইটো তোমাৰ দেন নাইনটি পাৰ্চেন দিও বা এইটি পাৰ্ছেন দিউ, কাৰণ ধৰি লোৱা সেইটো দেত পাৰ হৈ গলে কোনো নল'ব ন ফাটি যাব
অঁ নষ্ট হৈ যাব
সেই মই এইটি নাইনটি পাৰ্চেন্ট দি কেনে কাষ্টমাৰক দি দিওঁ আৰু
আচ্ছা সেইবিলাকত মানে দিবা পাৰি ন এইটটি নাইনটি পাৰ্চেন্ট
অ সেইবিলাকতো দিব পাৰি সেইবিলাকত ধৰি তোমাৰ মানে ইনক্ৰিজ কৰি থাকিব নালাগে সেইটো তোমাৰ ডাইৰেক্ট দিব পাৰিবা যি এদিনে ভেলিডিটি থাকে এদিনত আৰু কি ইনক্ৰিজ কৰিবা ।
আচ্ছা তোমাল কি এমপ্লয় কিমান জন আচা তাত এতিয়া।
এতিয়া আমাৰ এমপ্লয় তোমাৰ পাঁচ জন আছো।
এটা ষ্ট'ৰতটো বহুত বস্তু থাকে মা কেতিয়াবা যদি এক্সপাইৰী চে্সপাই ওলাই যায় তোমালোকে মানে । বিচাৰি পোৱা নাই বা হেৰি হোৱা নাই এনেকা তেতিয়া কি কৰিব লাগে বস্তুবিলাক ।
এক্সপাইৰীটো ওলালে তুমি এককৌ কৰিবই নোৱাৰা সেইটো ডি এছ আৰ মাৰে স তোমাৰ এক্সপাইৰী ওলালে । আমাৰ চেলভেন কৰিব লাগে ।
চেলভেণ্টো হটো হল তোমাৰ ধৰি লোৱা যিমান প্ৰডাক্ট । আছে সেইবিলাকত তোমাৰ বস্তুবোৰ চাফা কৰিব লাগে মানে যোন ধৰি লোৱা তোমাৰ অ
উম বস্তু বিলাক মানে তোমাৰ চাফা কৰি লগতে এক্সপাইৰী চেক কৰিব লাগে নেকি?
হা চাফা কৰি লগতে এক্সপাইৰী কৰিব লাগে । মানে এক্সপায়ৰীটো তোমাৰ চাব লাগে ।
অ আচ্ছা মানে এইবিলাকত যদি আহ উ ধৰা মানে এ । তিনি চাৰি হাজাৰ মানৰ বস্তু এনেকুৱা । প্ৰডাক্ট হেৰি হৈ গ'ল তোমাৰ এক্সপাই হৈ গ তোমালোকে চেক কেনেকে হ'ব অ ।
কি কলা
মই কৈ আছিলো যে তোমালোকে ধৰা তোমালোকে অ বস্তু চেক । কৰিছে কে বা কেইটামান বস্তু মানে ৰৈ গৈছিল সেই কেইতা তোমাৰ এক্সপায়াৰী হৈ গৈছে তিনি চাৰি হাজাৰ । টকাৰ বস্তু সেইকেইটা মানে যদি ওলাই যায় পিছত কি হ'ব ।
দাম ভেল এক টকা ছেকেড ৰবা হা কেচিকাম গণ দাম ভেল এক টকা।
আচ্ছা।
দাম ভেলো আহিছে এইটো তোমাৰ হচাকে তোমাৰ প্ৰাইচ কমি দিছে যিআৰ ডিচিৰ পৰা। অ কি কৈছিলা কোৱাচোন।
অ সেই এক্সপায়ৰি কথাই কৈ আছিল তোমাৰ আগত।
তুমি আহিবা কেতিয়াবা যদি ল'ব লাগে ধৰিলোৱা মানে। কিছুমান বস্তু থকা যেনেবা ধৰি লোৱা তোমাৰ হেয়াত ড্ৰাইব। ফোটবিলাক ড্ৰাই ফ্ৰুটতো তোমাৰ ইমান সহজে এক্সপায়ী নহয় ন । সেইটো তোমাৰ পোন্ধৰ দিন থাকিলেও তুমি বিনদাচ । লৈ যাব পাৰা। উম।
সেইটোতটো ভাল কথা মানে যি ধৰা নৰ্ম বস্তু এনেকা বহুত বস্তু আছে যেনেকৈ ড্ৰাই ফ্ৰেচ । তেনেকাতো ধৰা এইবাৰ এক্সপাইত নহয়ে।
ড্ৰাই ফ্ৰুটতো তোমাৰ পেকেটটো এক্সপায়ৰ হয় অকল।
তোমাৰ তাত ড্ৰাইফ।
এতিয়াও ওলাইছে আমাৰ লগত ড্ৰাই ফ্ৰুটতো আছে ৰবা তোমাক ম ই দি আছোঁ।
হে হে চোত।
হাহ পিছে। হা আহিবা নহ'লে এদিন তুমি।
অ টি অ ঠিক আছে দিয়া আমি যাম এতি । ৰিজাল যোৱাৰ আগত তোমাক ফোন কৰিম দিয়া।
অ অহাৰ আগত মোক এবাৰ ফোন কৰিবা যে তুমি মানে মোক ক'ব পৰা বস্তুটো এভেল-ওবোল আছেনে নাই।
অ অ মানে চাই দিবা আগতে কি আছে নে নাই বস্তুতটো। মোকো বেলেগে ফোন কৰি আছে দিয়া ঠিক আছে। অ দিয়া দিয়া গুড নাইট।
গুড নাইট গুট নাইট।